হেল্ল' অহ হেমৰাজ কি খবৰ তোমাৰ
মোৰ খবৰ ভালে
চাই
মই এনে ভাত খাই এনে বাহিৰত ফুৰি আছিলো আৰু বতাহ খাই আছিলো
নাই নেকি
কৰোৰেণ্টটো আছে এনে আৰু ভাত খোৱাৰ পিছত অকণ খোজ কাঢ়িব লাগে ন হজম হবৰ কাৰণে হয় হয় কলেজতো মই মাত্ৰ মোৰ টোৱেলভৰ এক্সামটোৰ ৰিজাল্টৰ দিলে ৰিজাল্টটো ভালেই হৈছে দুটাত লেটাৰ আছে
অ ভালে কথা চোন ভাল লাগিল শুনা পাই বাকী মাহঁতে চবে ভালে হা হা সেইদিনা অ অ বাকী তোমাৰ ভণ্টিও ভন্টি কিমান ক্লাছত এইবাৰ?
ভণ্টি এইবাৰ টেনত পালে অহা বছৰ মেট্ৰিক দিব হয় হয়
আচ্ছা ঠিক আছে ভাল লাগিল বাৰু খবৰটো পাই একেই সিদিনা তোমালোকৰ ঘৰত যাওঁতে মায়ে এটা যে ৰেচিপি বনাইছিল
কিহৰনো
আছাৰ আছা তাৰ আচাৰৰ অ অ মানে কেনেকে বনাইছিল তুমি জানা নেকি তিলৰটো
তিলৰ তিলৰ আচাৰটো অ সেই সিটোত মানে আপোনাৰ তিল লাগিব আপোনাৰ মটৰ আলু নেমু টেঙা বস্তু লাগিব আৰু মচলা জলকীয়া
অ অ হয় নেকি মানে সেইবোৰ তোমাৰ ফ্ৰাই কৰি ল'ব লাগে দিব
তিলটো আগত ফ্ৰা ফ্ৰাই কৰি ল'ব লাগ ৰাখিব
আচ্ছা মানে এনেই মই শুনা হিচাপত তিলটো ফ্ৰাই কৰি বা মানে পিচি ল'ব লাগিব ন মিক্সিত তিল জিৰা পাঁচ পুৰণ সেনেকে তাৰ পিছত তোমাৰ মত মটৰ খিনি এনেকে বইল কৰি তাতে মিক্স কৰি কিনে নেমু দি দিব লাগে আৰু একো ভাজিব চাজি দিবতো নালাগে
ভাজিব নাই নাই নাই ভাজিব নালাগে সেইটোয়ে গোটেই মিক্স কৰি কৰি দিলে হ'ল
আচ্ছা আচ্ছা আচ্ছা এই তাকে অ হা হা তাকেতো বাকী তোমালোকৰ কলেজৰ ওচৰতো এখন ভাল ৰেষ্টুৰেণ্ট এখন এটা আছে ন কেনেকুৱা ৰেষ্টুৰেন্টৰ খানা
ৰেষ্টুৰেণ্টৰ খানাত আ পি খ ভাল দি আৰু পঠা চাওমিন বিলাক
আহ হা আ আচ্ছা আচ্ছা ঠিকেই আছে
আৰু চাহ কফি সেইবিলাকো দিয়ে চাহটো আৰু চাহটো আৰু বিৰাট ভাল হয় হয় হয় মানে মই মই যোনটো ৰেষ্টুৰেণ্টত খাওঁ আৰু কলেজৰ তাতে তাতে চাহ একদম বিৰাট ভাল বনায়
অ চাহৰৰ কাৰণে ফেমাচ নেকি
চাহৰ কাৰণে ফেমাচ মানে চাহৰ পৰাৰা মচলা চাই
উম আচ্ছা হয় নেকি তোমাৰ আৰজ কলেজ নহয় জানো
নহয় নহয় নহয় আৰ্য নহয় মোৰ মানে মই ঘৰ মই ঘৰৰ ওচ অ ঘৰত আগতে এটা আছে মানে প্ৰাইভেট কলেজ এটা আছে
অ তাতে মই আৰ্য কলেজ বুলি ভাবি আছিলো তাতে মাজতে এটা মিনি চামোচা বুলিও ত ফেমছ হৈছেছে
হয় হয় হয় এতিয়াও এতিয়াও ফেমাচ আছে এতিয়াও ফেমাচ তাতে ইমান মানুহ থাকে লাইন লাগি থাকে খাব হয় নে
হা
হয় মানে আপোনাৰ বি ভিৰ এনি টাইম থাকে দহ পোন্ধৰ জন এনি টাইম লাইন লাগি থাকে তাত
আহ
সেইটোটো ম সেইটো পুৰা ফেমচ হৈ গৈছে এইটো
অ তাকেতো চামোচাটো এনেই ভাল লাগে বাৰু চামোচা চবতে ভাল লাগে কিন্তু এইটো মিনি চামুচা টো মানে এটা মাজতে খুব ট্ৰেণ্ডিঙত এতিও ট্ৰেণ্ডিঙত
এতিয়াও ট্ৰেণ্ডিঙত আৰু এটা নতুন বস্তু ওলাইছে মিনি ম'মো সেইটোও বহুতে বহুতে ফেমাচ হৈ আছে আমাৰ কলেজৰ আমাৰ কলেজৰ বাওফালে আছে এটা দোকান মানে সেইটো লগা ত মানে সেই তাতে মিনি ম'মো দিয়ে এইটোৰত বহুতে ফেমা চমো বেছি ফেমাচ হৈ গৈছে
হয় নেকি কিমানকে দিয়ে প্লেট
প্লেটটো আপোনাৰ ত্ৰিশ টকা কৰি প্লেট ঠাই
অ কেই পিচ থাকে
তাতে আপোনাৰ পিচটো আপোনাৰ কিনি চোৱা নাই মোৰ পোন্ধৰ বিশ পিচ মান থাকে
অ মানে মিনি একদম সৰু সৰু ন অ মই পাইছোই আমি বনাইছো বাৰু ঘৰতে মম' সেদিনা বেয়া লগা নাই খাই ঘৰত বনাব পাৰিলেতো ভালেই অ কেনেকে বনাইছা? তোমালোকে অ আমাৰতো বাৰু মই আমাৰ ভন্টি এনেকে মিলি বনাইছো বন্ধাকবি গাজৰ তাৰপিছত চয়াবিন অ বন্ধাকবি গাজৰ চয়াবিন তাৰপিছত স্কোৱাছ অ ইস্কছ, অ আমি মাংস দিয়া নাই, আমি ভেজ বনাইছো শাইছো আনকি পিয়াজ নহৰুও দিয়া নাই চিজ দিছো তাৰে ঠাইত উম হম চিজ দিছো উম‌হম মানে পুৰা জেইন চেইন এটা যে জেইন ধৰ্ম আছে সেনেকে কে বনাইছো ফুলী ভেগ ফুল ভেজ
হয় আমি আৰু এইটোৱে আমি সেইটো আ আমি ষ্টিমো কৰিছোঁ আৰু ফ্ৰাইো কৰিছোঁ
অ আমি মানে তোমাৰ সেয়া বনাইছো অকল ময়দাতটো নহয় আটা মানে ফুল্লি মানে ঘৰৰ যি যি আছিল আৰু ইনগ্ৰেডিয়েন্টছ এনেকে দি বনাইছো ম বাহিৰা একো দিয়া নাই আনি কি তাতে যোনটো আজিনামতো দিয়ে সেইটোও দিয়া নাই
সেইটো দিয়া অজিনামতো
আহ আহ নাই দিয়া ঘৰতে মানে আমি কি কৰিছো চব গ্ৰাইণ্ডিং কৰি লৈছো গ্ৰাইডিং কৰি উঠি তাৰপিছত তোমাৰ অলপ তেলত দুটামান মানে ধৰা ফ্লেভাৰৰ কাৰণে জিৰা দি অনেক ভাজিছো ভাজি উঠি তাতে তোমাৰ অলপ এক চামুচ চয়া চচ দিছিলে এনেক
হয়-হয় চা চটনিটো কিহৰ বনাইছে চাটনিটো কিহৰ বনাইছে বাদামৰ, হয় আমি বগা তিলৰ বনাইছিলো চাত্নিটো বগা তিল শুকান জলকীয়া নহৰু এইবিলাক। ফেদি বনাইছো।
অ', অ'।
আৰু এটা নতুন খুলিছে নত নতুন ম'ম ৰেষ্টুৰেণ্ট খুলছে, আমাৰ মানে ঘৰৰ অকণ আগতে আৰু। তাতে জোল ম'ম দিয়ে জোল ম'ম।
অ', জোল ম'ম মানে জোল ম'মটো তোমাৰ এপিন মানে বাদামৰ সেয়া দি বনাই ন পিয়ৰি দি বনাই। ভাল লাগে খাই, অ', কলে ক তাতে প্ৰাইজিং প্ৰাইজিংবোৰ কেনেম কিমান তাত।
ত্যা আও অ', মানে প্ৰাইজিংবোৰটো অকমান বেছি আছে মানে আপোনাৰ নৰ্মাল প্লেটৰ ম'ম' এশবিছটকা এনেকে লয়।
মাই গঢড তেনেহ'লেতে বহুত এক্সপেঞ্চিভ হয়। তে ওৱানটৱেণ্টিত, উম ওৱানটৱেণ্টিত
হয়, এইট পিচ।
আচ্ছা, আচ্ছা এইট পিচলে ডাঙৰ ডাঙৰ চাগে।
অ', ডাঙৰ মেদিয়াম চাইজ, ডাঙৰো ন কবা নোৱাৰোঁ মানে এক্সপেনচিভ ৰেষ্টুৰেণ্ট অকন ভাল আছে না হাইন ৰেষ্টৰেণ্ট হয়।
অও, আচ্ছা, আচ্ছা ঠিকেই আছে এইবোৰাটটো ল'ব বৈয়ে বাৰু, সিহঁতৰ টেক্স থাকে কিবা থাকে ভৰা থাকে, বাত মানে চ ফিক্স ষ্টাইলৰ মোম'ই যি ভাল লাগে আৰু।
হয়, চি- চি, স্ত্ৰীটচাইডৰো ভাল লাগে, মানে এইটোচ পৰা মানে আমাৰ এইৰে চেণ্টাৰত আছে। চেনা। সেইকাৰণে বেছি দাম লয়েন।
অ', আচ্ছা-আচ্ছা, কোনখিনিত এই শিৱ মন্দিৰটো ক্ৰচ কৰি নিকি?
হয়, হয়, শিৱমন্দিচ অ' সংকৰ্দাল আছে না?
হা-হা।
এইটো ফেনিয়ে।
অ অ চাংগৰ হোটেলৰ ইফালে ঠিকে আছে। কেতিয়াবা গ'লে আমি ট্ৰাই কৰিব লা। কিয় বাৰু। আছে।
আপোনাৰ টেষ্টতো, তাতে আৰু এটা মানে চাইডতে এটা সৰু ৰেষ্টু টল আছে মানে ৰাস্তাতে দিয়ে। তাৰ ম'ম বেষ্ট লাগে মোক। তাৰ ম'ম বেষ্ট, চুপো পোৰা বঢ়িয়া থাকে। আপোনাৰ চৰ্দি খাচি গোটেই দূৰ কৰি দে, এইটো পুৰা দোৰ কৰি দে, এইটো চুপ খালে।
উম! উম! উম! উম!
সেইটোৱে চাটনিও ইমান জালা বনাই পুৰা খায় কেনে বঢ়িয়া লাগি যায় এইটো ম'ম। পিচো ডাঙৰ, ডাঙৰ আৰু দামো বেছি। নহয়, ত্ৰিশ টকা ছয় পিছ।
ত্ৰিশ টকাত ছয় পিচ। অ' ভালে আমাৰ এফালেটো চব ফিফটি, ফিফটি ৰুপিচ।
ফিল কৰিব পাৰে।
অ সেনেকুৱা হ'লে।
সেনেকুৱা, আৰে আমাৰ মানে ৰেষ্টুৰেন্ট বিলাকৰ চা ছাওনা চুপ আপোনাৰ পাঁচ টকা কৰি কাপ। লয়।
অ'
কাপৰ পাঁচ টকা। এবাৰ লৈ মানে, যিমান বাৰ লৈ সিমান বাৰ পইচা দিয়ে থাকব লগা এনেকা। এনে, ম'ম লগত চুপ নিদিয়ে। কিনিব লাগে চুপো এক্সট্ৰা, সেইটো ৰেষ্টুৰেণ্টত। একদম এক্সপেনঞ্চিভ মানে, এইবিলাক।
অঁ! ইমান বাৰু আমাৰ এতিয়ালেকে মই যিমান পাইছো তেনেকুৱা মই বাৰু পোৱা নাই। অ মানে ৰিচ তেন্তে আমি এটা নেপালি ৰেষ্ট। ৰেনডটো খাইছো। এ' সেইটো তোমাৰ ইয়াতে আছে খানাপাৰা উম কচেলি বুলি। এই তাতেই শুইছো তাতেই। কিন্তু এনেকুৱা একো পোৱা নাই তাতে ভালেই।
হে আমাৰ ইয়াতে মানে বহুতে এক্সপেঞ্চেভ হৈ যায় বস্তু বিলাক আৰু মানে চাই চাই চাইড চাইডত আৰু এটা বেকীৰ আছে। তাতে পেট্ৰিছ বিলাক একদম বিৰাত। তাতে ভাল একদম বিৰাট ভাল এক
অ অ অ সেইটো হয় বাৰু তাতে আৰু এটা জা। কিবা আছে ন ইয়াতে কি নাম আছিল ভক চিং খিনি। আছিলো শংকৰ হোটেল ক্ৰছ কৰি নেকি লাল গণেশ মে বি। লাল গণেশত এটা দোকান আছে ৰেষ্টুৰেট নহয় এনেকুৱা পেটিছ মানে বেক্। টেম্বোৰ পাই আৰু তাতে উ উ উ
কেকো বোলে একদম বঢ়িয়া বঢ়িয়া বনায় হয় হয় তাতেমানে পেছ পেছ পেছটিচ্ বিলাক বিৰাতেই টেষ্টি থাকে আৰু নতুন আৰু নতুন বহুতে ৰেষ্টুৰেন খুলি আছে ইয়াতেই মানে পুৰা ফ্ৰিলাইঅভাৰ বনি আছে না হেইটো কাৰণে অকমান বন্ধ হৈছে ও অ হৈছে ফ্লাই অভাৰ অকমান অ। কমান কাম বাচি আছে পেইণ্টিংৰ কাম বাচি আছে
অ' অ পেণ্টিংৰ কাম কিনি আছে অ অ তাকেতো এনে আমি হে না গৈছিলো এইবাৰ বৰষুণৰ বানপানীতো হোৱা নাই নাই এইফালে
বানপানী মানে হৈছে মানে ইমান হোৱা নাই পৰা হৈছে বানপানী আমাৰ তলৰ শিৱ মন্দিৰ ফালে হৈছে বানপান
অ অ তাকেতো কাৰণ হিফালে আমি যেতিয়া লাষ্ট গৈছিলো তেতিয়া বহুত পানী আছিল। তাতে ইমান ওখ কৰি দিছে ৰাস্তাটো টো চাপ পৰ চাৰিওফালে পানী পানী হৈ আছিলে আমি ৰিচেন্ট গৈছো বেছি দিন হোৱা নাই বাৰু যোৱা এই দম উম কৈত এক ডেৰমাহ মান হৈছে চাগে
অ আমাৰ ইয়াতে আমাৰ তলতে শিৱ মন্দিৰ চাইডতে এটা নতুন কেফে খুলিছে তাতে এই মানে পুৰা পুৰা পিয়'ভেজ কেফে তাতে ননভেজ একো নাপায়েই পুৰা পিয়'ৰ ভেজ আপুনি পিয়াঁজ নহৰু একো না পাই ত হয় হয় ক'ব কৰিব পাৰিব হয় মই আপোনাৰ প্ৰাই ৰেঞ্জবিলাক মিডিয়াম
অ এক্সঞ্জ্যিভ নহয় আৰু
এক্সপেঞ্চিভ নহয় মানে আুনি এফৰ্ড কৰিব পাৰ এনেকা আছে।
আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে ভালে কথা এ মানে পেকেট ফ্ৰেন্দলি হ'লে ভাল তেতিয়া। এতিয়া চাৰিওফালে মিলাব পাৰি পকেট ফ্ৰেণ্ডলি হলে নহলে মানে বহুত দিগদাৰ হয় পইচাটো উম তাকেতো কাৰণ য়েচ কাৰণ আমাৰ চিটিত বহুত এনেকুৱা ৰেষ্টুৰেণ্ট আছে য'ত ভাল বস্তু পাই কাম কম দামত আৰু এনেকুৱাও ৰেষ্টুৰেণ্ট আছে য'ত বহুত দামো লয় কিন্তু তোমাৰ কোৱাণ্টিটি কম দিয়ে প্লাছ খানা ইমান ভাল নহয় সেনেকে
এ ৰিচেণ্টলি মই আদা ছেণ্ট হ'ব দিয়ক হ'ব দিয়ক হয় হয় হয় আহিব আমাৰ ফালে আহিব দিয়ক দিয়ক উম দিয়ক উ বাই
মে'